হেল্ল',
হেল্ল', কি কৰিছা?
এয়া চাহ বনাই আছো।
অ।
তুমি
মই এয়া চাহ খাই পেলাই উঠিছো।
অ, মই চাহ বাকীছো আৰু।
অহ অহ। ৰাতিলে কি যোগাৰ কৰিছা।
ৰাতি লয় ৰুটি ৰুটি খাব বোলোজ ৰুটি
অ, ৰুটি খাব।
অ',
আমাৰ ভাতকে খাব
অ কাবুলী বুধ যে সেয়া বইল কৰি থৈ দিছো টো
অ
ঘুগুনি বনাই দিম
অহ অহ
আকৌ আশা আছে আৰু জলকীয়া আছা
অ
তাৰপিছত আকৌ চাটনি অকণ বনাম হেৰি চাতনি খাই পাচা চা চ কচু খাই পাইছা চাম কচু
কেনেকুৱা কচু সেইটো
ঠাই কেইডালো খাই আকৌ হেৰি ঠাইৰ পাতখিনি পাতে চাতে ঠাই খিনি ভাজিও খাব পাৰি পাতকেইটা পাতকেইটা নাখালেও নাই কোমলীয়া পাত এই ঠাইকেইডাল কোমাল কমাই ঠাই কেইডাল যদি চাত হেৰি চাটনি খাই ধুনীয়া লাগে মিঠা মিঠা
কেনেকে বনাইনো
কেঁচাই কেঁচাই চাটনি বনাই উ জালুক নহৰু আদা জলকীয়া এইবিলাক পিচিলেই হ'ল হয় সেই কচু ঠাইকেইডাল কুমলীয়া হলে বেছি ভাল হয় অ ধুনীয়া লাগে মিঠা ন সজায় এ ভাজিও খাও মাছৰ লগত আমি ত মূৰকেইটা
স কলা কলা ঠাৰিটো নেকি বাৰু আহ
বগান নিচিনাই কিবা কিবা ফুল কটা ফুল কটা নিচিনা হয় ৰঙা ৰঙা ফুলে যে দেখি সিচা চাগে জংঘলৰ মাজত আমাৰ ঘৰৰ বাৰীতে হয় থাকে হয় আছে
তোমাল ক অ
সেয়া কেইদালমান আনিছোঁ কাটি বোলে চাটনি বনাম বোলো খাই পোৱা নাই তোমাৰ
নাই খাই পোৱা নাই খাই চাব লাগিব দিয়া
অঁ খাই চাবাচোন মিঠা মিঠা লাগে নখজাই
অ
তাত ন তুমি সেয়া অকণহ'লে ভাতকেইটা তোমাৰে ধুনীয়াকৈ গুচি যাবগৈ খালী ভাত কাইটা ইমানে ধুনীয়া লাগে আৰু সেয়া খালে আকৌ মানুহৰ ভোক লগায় গম পাইছ নাই যদি তোমাৰ ভোক নলগা হৈ থাকে অঁ ভোক লগায়াই
অ
চুলি সৰিলে কি লগাব লাগে জানানে
কোৱাচোন
মই তোমাক সুধিছোঁ কিবা জানানে বোলো
মই মানে মোৰ বহুত চুলি হৈৰিছিলে তাৰপিছত মই এই কি বুলি কয় নৰসিংহ পাত জবা ফুলৰ পাত পিয়িয়াজ নাৰিকল তেল
উম
তাৰপিছত সেই মিথি গুটি তেনেকে সিজাই পেলাই তেল এটা বনাই লৈছো
অহ
এতিয়া কমিছে যেনিবা চুলি খিনি সৰা
কমিছে
অ'।
তাকে মই সেয়া, সেইটো, অ'। এল'ভেৰানো কেনেকৈ লগায়? কেনেকে লগাইনো?
এল'ভেৰা এই গছৰ পাতডাল তুমি কাটি আনি পেলাই, আগটো এনেকে মানে ধুই পেলাই থিয় কৰি থৈ দিব লাগে। তেতিয়া তাৰ পৰা এটা হালধ ধিয়া আঠা নিচিনা ওলাই। সেইটো ওলাই যোৱা পিছত আকৌ ধুনীয়াকে ধুই ওপৰতো অকমান চুই খন দি কাটি পেলাই তাৰ পৰা জেল এটা ওলাই নহয় বিজল বিজল।
অ'।
সেইটো সানিব লাগে, সেইটো সানিলে চুলি গজে।
তোমালোকৰ ঘৰত আছেনে পুলি?
অ' আছে।
অ' এত
লাগিল, লাগিলে কবা, অ' অ'।
হেৰি কৰিব লাগিব, আমাৰ নাই আছে মানে এডাল। আনে বোলে সেই চুলিত লগাব লাগে আনিলো হেৰি হ'ল। এই কাঁইট থকা যে, কাঁইট থকা সেইডাল বোলে ন লগাই চুলিত।
অহ'।
পাতকেইটা সৰু সৰু টান টান সজুৱাই বুলি কৈছে সেইটো।
অ'।
সেইকাৰণে বোলো
সেই দুটা জাত আছে নহয়।
অ', সেয়াই আমাৰ মই যিদাল আনি লগালোঁ সেইডাল কাঁইট থকা, সানি সানি দিয়ে। সেইডাল নলগাই বোলে আৰু এডাল আছে ডাঙৰ ডাঙৰ হয়। কাঁইট নাথাকে, সেইডাল বগা। মই অনাডাল সেউজীয়া নিচিনা।
অ'।
নাল বোলে চুলিত লগাই অকণ সেউজীয়াই, হ'লেও মানে অকণ বগা টাইপৰ বুলি কৈছে।
অ'।
ভাটৌ কালাৰৰ নিচিনা বুলি কৈছে। মই আকৌ সেউজীয়াডাল হে দেখিছো এইডাল- কাঁইট থকা হৈছে এডাল নলগাই, নলগাই বুলি কোৱা কাৰণে মই উঘালি পেলাই দিলোঁ।
অ।
ত লগাই দিব লাগিব।
আহ।
আকৌ এই বেলেগক সুধিছিলোঁ কৈছে কি কি লগাব লাগে।
অ কোৱাচোন কি কৈছে?
এই হেৰি যে ভিংগৰাজ গছ।
আহ।
সেই ভিংগৰাজৰ পাত এমুঠি ল'বলৈ দিছে। এমুঠি ল'ব লাগে, হেৰি শিকি লৈছোঁ আৰু ভিংগৰাজৰ পাত এমুঠি- জেতুকা পাত এমুঠি। জবা ফুল চাৰি পাঁচ টা। তাৰপিছত আকৌ হেৰি- নৰসিংহ পাত, সেইখিনি মাটিমাহ, একেলগে পিচি বোলে বোলে লগাব লাগে।
তেতিয়া চুলি সৰা বন্ধ হয়।
চুলি সৰা বন্ধ হয়। লগাই পেলাই অলপ সময় থ'ব লাগে আৰু। ত এনেও বা জেতু- ভাল বুলি জানো যে- জেতুকা লগাওঁ। জেতুকা লগালে আকৌ চুলিখিনি ৰঙা হৈ যায় জে
আহ
আকৌ জবা ফুল লগালে চুলিখিনি পিচল হয়।
অ তুমি ভিংগৰাজ তোমাৰ আছে নেকি? তোমালোকক- ঘৰত
অ আছে।
আহ এই হালধীয়া হালধীয়া যে অকন অকন- ফুলে
অ সেয়াই, অকণমান মানে হেৰি ফুলটো নিচিনা হ'লে। এই সৰু কঠনা ফুলটো যে,
অ
এ সৰু সৰু হেৰি হালত হালধীয়া আৰু এইটো ফুলটো ধেৰ হৈ আছে আমাৰ উম মই চিনি নাপাও নহয় প্ৰথমতে এডাল কি গছ বুলি তাৰপিছত সেই ওচৰৰ মানুহ এজনী এদিন লৈ যাবলৈ আহোতে তেতিয়াহে গম পাইছোঁ যে এডাল শিংগৰা চুলিত লগায়
অ এয়া তোমালোকৰ ঘৰ পৰা আনিব লাগিব মই সেইটো উম
আহিলে লৈ যাবাহি মনত পেলাবা আৰু তাৰপিছত আকৌ হেৰি লগাই আগৰ মানুহে বোলে ঔটেঙা বীজ লগাই আগতে আইতাহঁতে কৈ থকা শুনো আৰু
অ আমিও শুনো
অ চুলিত লগাব লাগে অ কথা আগতে আমি চেম্পু মূৰ নোধোৱাই ঔটেঙা বীজেদিয়ে ধোওঁ চাবোনেদি ধুই পেলাই ঔটেঙা বীজ টো সানি দিওঁ আৰু
চেম্পু কোৱা নিচিনা হৈ যায় আহ আহ উ
তেনেকৈ ভাল আকৌ হেৰিত মোবাইলত চাৰ্চ কৰিবলৈ দেখি চাই পাই হেৰি থৈ দিছোঁ সেই যে পিঠাগু়ি যে খুন্দো আমি ভাত খোৱা চাউলৰ পিঠাগুড়ি সেই পিঠাগুৰি খিনি তিয়াই বচুলি মানে তেতিয়া হেৰি কৰা নিচিনা হয় কণ্ডিচ্যনাৰ কৰে যে চুলিত সেই তেনেকুৱা নিচিনা হয় আৰু এ ধুই পেলাই পিঠাগুড়িখিনি তিয়াই থ'ব লাগে তেতিয়া হলে অকনমান হেৰি কৰিব তাতে চেনি এচামুচ দিব লাগে চেনী দিলে বোলে চুলি গোধ টো ভাল হয়
অ
যে তাৰ পিছত সেই পিঠাগুৰি চেনি চেনি দি পেলাই তিয়াই থৈয় পানীখিনি অকণমান আধা ঘন্টামান তিয়াই থ'ব লাগে আৰু আধা ঘন্টা এঘণ্টা এঘণ্টা সেই পানী খিনি এতিয়া চেম্পু মিক্স কৰি পেলাই ধুই হেৰি ধুই দিব লাগে চুলিত তেতিয়া চুলি খিনি বোলে ধুনীয়া চিকনা এটা দিয়ে চাহ থৈ দিছো মই কৰা নাই আকৌ লগ যিত পিঠাগুড়িখিনি পেলাই দিব লাগে আৰু পানী খিনি পিঠাগুৰি তিয়াই থোৱা
হয় পিঠাগুৰি খিনি পিঠাগুৰি খিনি কেচা পিঠাগুডৰি হ'ব লাগিব মানে।
অ' কেচা পিঠাগুৰি।
উম।
এচামুচ দুচামুচ মান চুলি লৈ ল'ব। ল'ব লাগে আমাৰ চুলি নাই কম আৰু চুলিৰ কনডিচনাৰ কিনা কণ্ডিচনাৰ নলগালেও হয় বোলে চুলিখিনি
নলগালেও হয় অ', কণ্ডিচনাৰ লগাইছিলো কিন্তু চুলি বেছিকে সৰাৰ পৰা নলগাও।
অ' অ'। আমাৰ ঔটেঙা হৈছে। ঔটেঙা বোলে ল লগাম ৰবা ডাঙৰ নহ'লে ঔটেঙা বীজটোৱ এবাৰ ঘৰতে হৈ আছে আৰু বেলেগে লয়। এতিয়া মানে হেৰি কৰিব বোলে নিয়াদ মানুহে কিহৰ কাৰণে নিয়ে নো নুসোধো যে
অ'
চবেই লৈ যায় আহি বুটলি বুটলি। তাকে এতিয়া ভাবিছো চুলি সৰিছে। এনেকৈ লগালেচোন ভাল হ'ব, আগতে আইতাহঁতে কৈ থকা শুনো। মাটিমাহ, আকৌ হেৰি লগ আগতে এই মুঠা যে, মুঠা গছ
কি মুঠা?
চুলিত লগাই, মই চিনি পাওঁ। গছডাল। এই ওখ হয় মানে গছডাল গছ চ হেৰি বনপাতৰ নিচিনা। দীঘলকৈ গোটাকে হৈ যায়। সেই মুঠা আলু কেইটাও লগাব পাৰে চুলিত। মাটিমাহৰ লগত একেলগে পিছি, মই আগতে আমাৰ আইতাক দেখোঁ। তেনেকে লগ , সৰিয়হ ৰঙা সৰিয়হ, মাটি কুচিমাহ, মুঠা আইতাই একেলগে লগায় তেনেকে। সিংহৰাজ
অহ'। অ'।
তাকে এতিয়া মনত পৰিবলৈ বোলো মইও লগাম ৰ'বা। ঘৰতে আছেই বস্তু কেইটা খালি গছটো নাই এতিয়া বিচাৰি ফুৰিছোঁ। পোৱা নাই, সেই নাৰ্চাৰী চাৰ্চাৰীত পাম। নাৰ্চাৰীত গ'লে আনিবলৈ লগাই ল'ব।
অ'।
লগাই চাব পাৰিবা তুমিও তেনেকে।
লগাব লাগিব দিয়া। চুলিবিলাক বহুত সৰিবলে লৈছে অ'।
উম, এই এতিয়া গৰম দিনত সৰিবহে, সেইকাৰণে চুলিৰ যতনটো ল'ব লাগিব ভালকে।
লব লাগিব অ'।
চুলিকেইডাল থাকিলেহে ভাল লাগে। লাগিলে । হ'ব দিয়া ন
অ হ'ব দিয়া ৰাখিছো
হ'ব দিয়া ৰাখিছোঁ এতিয়া